কি খবৰ তোমাৰ?
আছো আছো, তোমাৰ?
মোৰ আ আছো ভাল ভালে আছো মইও, অঁ এতিয়া ক'ত আছা ঘৰত নে?
এ এতিয়া ঘৰতে আছো, আজি বহুত মানে ভাগৰ লাগিছে আজি মানে মই এই ফিল্ডত গৈছিলো, তোমাৰ অলপ মানে এক্সাৰচাইজ কৰিবলৈ, সেইকাৰণে ঘৰতে ৰেষ্ট লৈ আছো এতিয়া।
আচ্ছা মোৰো একদম ভাগৰ লাগি আছে কব গলে দিনটো তোমাৰ একদম মানে আ ক'ব গ'লে দৌৰা দৌৰি ক'ব গলে তাৰ পিছত গধূলি মোৰো প্ৰেক্টিছ, কব গলে প্ৰেক্টিছত- যাই কেনে- তাৰপিছত আহিলো আহি কেনে তাৰপিছত এতিয়া অলপমান ৰেষ্ট লৈছো আৰু। তাকে বোলো বহুত দেৰি ফোন কৰা নাই ফোন কৰো এয়াক। ইয়াত আমাৰ এক্সাম খতম হোৱাৰ পিছতো আমাৰ মানে ক'ব গ'লে তেনেকা- কানেকচন ঠোৱ মানে ক'ব গলে ভাঙি দিব নোৱাৰা ন সেইকাৰণে।
অঁ সেইটোৱে আগতে যি আছিলে আৰু এতিয়া অঁ সেইকাৰণেও। বাকী এনেই খোৱা বোৱা কৰিলা নেকি?
খোৱা বোৱা নাই বৰ্তমান কৰা নাই কৰিম আৰু। এ এতিয়া ডিনাৰ কৰিম অলপ পিছত, উম' তোমাৰ কোৱা তুমি এতিয়া কি কৰি আছা?
মই এতিয়াতো এনেই ঘৰতে আছো ৰেষ্ট লৈ আছো বাকী চব ঠিকে আ-
তোমাৰ খতম নে?
হাঁ অঁ মোৰ একজাম খত- তম। উম অঁ অঁ শেষ হৈছে দিয়া অঁ চব শেষ হৈছে।
আৎচ্ছা আৎচ্ছা আৎচ্ছা, পিছে এতিয়া ক'ব গ'লে তুমি- তুমি বোলি ক'ব গলে এতিয়া বৰ্তমান অঁ কি কয় লাইক- আ‌ঁ আঁ টিউচন চিউচন কৰাই আছা শুনিছো ময়ো।
অঁ এতিয়া মানে এনেই ঘৰতে আছো ন মানে অলপ- মানে যিহেতু ওচৰৰে মানে দুটামান মানে বাৎচ্ছা আছে- সৰু সৰু ক্লাছত পঢ়ে দিয়াচোন মানে একদম সৰু হয় এ এনেই আছো যিহেত- তো এতিয়া মানে তেওঁলোকৰ মাকহঁতও মানে পেৰেণছো মানে ক'লে আৰু যে- কি কয়? মানে- কৰাই দিয়া ফ্ৰী আছা যিহেতু মানে অলপ আজিকালি ল'ৰা ছোৱালীবোৰো নপঢ়ে ন সেইকাৰণে।
উম' আজিকালি ল'ৰা ছোৱালীটো অকল ফোনত সোমাই থাকে ক'ব গলে আজিকালি একো- মানে বাহিৰা একো মানে ক'ব গ'লে তোমাৰ কৰ্ম নকৰেই ক'ব গ'লে।
অঁ নকৰে সেইকাৰণে, আৰু আজিকালি ল'ৰা ছোৱালী বোৰে তোমাৰ মাক হঁত- তৰ কথা নোশোনে ন সেইকাৰণে মানে বাৎচ্ছাবোৰক মানে হেনেকে টিউচন কৰাব দিলে সেইকাৰণে মই বোলা এনেও ফ্ৰিৰিয়ে আ আছো- ছো যিহেতু, অলপ নিজৰো মানে ক'ব গ'লে মানে সময়টো মানে হেৰি হৈ যাব।
আগতে আগতে কেনেকুৱা আছিলে আগ আজিকালি ল'ৰা ছোৱালীবিলাকে তোমাৰ বাহিৰত- খেলিবলৈ যাব তান পায়।
উম উম।
আজি কালি ল'ৰা ছোৱালী তোমাৰ ক'ব গ'লে, বেছিকে বাহিৰা- যোনবিলাক অঁ কি কয় ক্ষতিকাৰক খানা হয় সেইবিলাক খায়।
অঁ'
সেইবিলাক খায় মায়েক দেউতাকেও ক'ব গ'লে মৰমতে সেইবিলাক খোৱায়। সেনেকুৱা হৈছে। স্বাস্থ্যৰ ওপৰত কিমান- হেৰি পৰে। আজি কালি আঁ বাহিৰা সৰু ল'ৰা ছোৱালী বিলাকে নকওঁ আমাৰ বয়সৰে- ক'ব গ'লে বা আমাতকে ডাঙৰ বয়স- কৰে, ক'ব গলে মানুহ বিলাকৰ স্বাস্থ্যৰ প্ৰতি মানে ক'ব গ'লে ধ্যানটো আছে- কিন্তু মানে ক'ব গ'লে- ধ্যানটো মানে বেছি সময়ৰ কাৰণে নহয়, দেখিছে অঁ ধ্যান আহিছে। তাৰ পিছত কিবা এটা খোৱা বস্তু দেখিলে তাৰ পিছত মানে কব গলে সেইটোৰ ফালে গুচি যায় বা- এলাহতে মানে ক'ব গ'লে আজিকালি স্বাস্থ্যৰ ওপৰত আ মানে গুৰুত্বটো কমি গৈছে। উঠি কৰিব নামত কৰিব অলপমান। তাৰপিছত তোমাৰ ক'ব গ'লে নাইকিয়া হৈ যায়, আধা কৰি কেনে তোমাৰ আধা নকৰা হৈ যায়। আজিকালি মানুহবিলাকে সেইটো একচুৱেলি কৰিব নালাগে মোৰ মতে।
তাকেটো আৰু নহয় আজিও আৰু আজিকালি তোমাৰ তো মানে বাহিৰা বস্তু খোৱাই। কিন্ত খোৱাই বাৰু, তাৰ বাহিৰে তোমাৰ - আঁহ' মানে হৈছে যে কি আগতে মানুহবোৰে খোজ কাঢ়ি কেনে অহা-যোৱা - কৰে, কিবা কৰি তাই নিজৰ স্বাস্থ্যতটো ভালে থাকে। কিন্তু আজি - কালি মানুহে এইখিনি নকৰে। গাড়ী লৈ যাব বা অলপ দুৰ হ'লেও খোজ-চোজ নাকাৰে বা ৰাতিপুৱা নু - থে।
মেন হৈছে, ডেভেলপমেণ্ট হৈছে কিন্তু আ' ক্ষতিও কৰি আছে সেই ডেভেলপমেণ্টে। মানুহৰ - ক'ব গ'লে সেইটো-সেইটো উ
এইটো নহয়, ডেভলপমেন্ট বুলি নকওঁ মই মানুহে এইটো বুজি পাব লাগে যে মানে কি ক্ষতি হৈছে বা কি হোৱা নাই ডেভলপমেন্টৰ নামত যে নিজৰ ক্ষতি কৰি আছে সেইখিনি- মানুহে নিজে বুজি পাই যদি তেনেহ'লে মানে ক্ষতিটো নহ'ব। আৰু তোমাৰ চাব গ'লে - চাবা হাঁ, যে লাইক আগতে মানুহবোৰে - খোজ কাঢ়ি অহা-যোৱা কৰে বা নিজৰ মানে স্বাস্থ্য টো নিজে ভালে ৰা- খে বা ভাল খোৱা খানা খাদ্য খাই ঘৰত বনোৱা। কিন্তু আজি
উম, সম্পূৰ্ণ উল্টা হৈছে। ক'ব গ'লে মানুহৰ কৰ্ম জীৱনত - তো বহুত কি কয় এ' মানে জোৰ পৰিছে ক'ব গ'লে মানুহৰ কৰ্ম কৰি-কৰি। কিমাননো ইপিনে কৰ্মও কৰিব লাগিব, ইপিনে - খানাতোও ক'ব গ'লে বাহিৰত খাবলগীয়া হৈছে মানুহে।
সেইটোৱেই। সেইখিনি বাৰু ঠিকে আছে মানে কৰ্মৰ আটাইতকৈ চবত - চে ডাঙৰ বস্তু কৰ্মই ধৰ্ম বুলি কয়, হয় নে নহয়। কিন্তু এটা কথা - কিন্তু মানুহবোৰে যদি সময় অলপ নিজৰ কাৰণে ওলাই ৰাতিপুৱা উলিয়াই কিনে যদি- নিজে যদি অলপ যদি নিজৰ মানে - যোনটো আমাৰ যোনটো ফিজিকেল হেল্থ হয় সেইটো যদি ধ্যান দিয়ে- বা যদি তা'তে অলপ একচাচাইজ বা ব্যায়ম কৰে তেনেহ'লে মানুহৰ একো ক্ষত্ৰী ন- হয়। অঁ' এলাহ' আজিকালি, আজিকালি এলাহ'ৰ কাৰণে মানুহবোৰে সেইবোৰ - নকৰা হৈছে, কিন্তু তোমাৰ যদি সেইখিনি নিজে কৰে তেনেহ'লে বহু - মানে তোমাৰ বেমাৰ আজাৰৰ পৰা বহুত - ৰোগৰ পৰা মানুহে সাৰি থাকিব- পাৰে, হয় নে নহয়। কিন্তু আজিকালি মানুহে সেইখিনি নিজে বুজি নাপায় আৰু মানে এলাহ'ৰ কাৰণে হয়তো এটা কথাও দিয়াচোন আজিকালি মানে তোমাৰ যোনটো কৰ্ম জীৱন হয় সেইটো মানুহৰ বহুত - প্ৰেচাৰটো বহুত বেছি হৈ গৈছে সেইকাৰণে মানুহে মানে সময় উলিয়াব নো-নোৱাৰে। কিন্তু নিজৰ কাৰণে যদি আধা ঘণ্টাও সময় উলিয়াই কিনে কৰে ন' সেইটোও অত্যন্ত মানে ক'ব গ'লে উ - পকাৰী হয়। এতিয়া যেনেকে তোমাৰ বাত - বাচ্ছাবোৰে, আজিকালি বাচ্ছাবোৰে তোমাৰ বাহিৰত খেলা-ধূলাটো বাদেই দিয়া তোমাৰ সেইবোৰ নক - কৰাই হৈছে। আজিকালি সেই মোবাইলত গেম খেলি থাকে- বা ঘৰত বহি কেনে তোমাৰ সেনেকেই থাকে বা স্কুল যায় বা কিবা যায়, কিন্তু মানুহবোৰে সেই - টো অলপ মানে ধ্যান দিব লাগে। এতিয়া এটা কথা বাচ্ছাবোৰে যাব নো ক'ত কাৰণ চবতে বিল্ডিং হৈ গৈছে। ক'তো এখন ফিল্ড বুলিবলৈ একো নায়েই খেলিব পাৰা পথাৰ নাই। চহৰৰ- চহৰ, এখন চহৰতো আজিকালি মানে ফিল্ড নাইকিয়া হৈ গৈছে। এতিয়া গাঁৱৰ ল'ৰা-ছোৱালীবোৰে এতিয়াও তথাপিত- তো অলপ স্কুলৰ- অহাৰ পিছত দুপৰীয়া সময়খিনি লগে-ভাগে খেলিবলৈ যায়। কিন্তু আজিকালি লগ- ভাগো নোহোৱা হৈছে। চহৰৰ নিচিনা জেগাত, এতিয়া গাঁৱতো কমি গৈছে লাহে লাহে, নাথাকা নহয়। কিন্তু একেবাৰে নাথাকা নহয় অলপ দেখিব পোৱা যায়েই গাঁওবোৰত।
আচলতে ক'ব গ'লে গাঁৱৰ আজিকালি গাঁৱত ত' সেইবিলাক মানে কি কয় অ' মানে তোমাৰ সলনি সলনি হৈছে বস্তুবিলাক। কাৰণ ক'ব গ'লে দেখিবলৈ পাইছো, কাৰন মই কেইদিন আগত গাঁৱত গৈ আহিছো। মই মানে ক'ব গ'লে মই দেখিবলৈ পাইছো যে ক'ব গ'লে আগৰ যেনেকা মানে গাঁৱৰ মানে ল'ৰা ছো ৱালীৰ মাজত কি কয় খেলা ধূলা বা ক'ব গ'লে তোমাৰ আহ মানে সেই মানে মানে আগ্ৰহটো আছিল, সেই আগ্ৰহটো লাহে লাহে গাঁৱৰ মানে ল'ৰা ছোৱালী বিলাকৰ মাজতো কমি যায় আছে।
হয়, হয়। আৰু এইটো তোমাৰ নাই নাই এইটো তোমাৰ কমাইছে আমাৰ আমাৰ হাতত থকা মোবাইল ফোনটোৱে। ত' সেইখিনি মানে এতিয়া মাক বাপেক বোৰে মানে যোনখিনি তোমাৰ অভিভাৱক হয়, অভিভাৱক খিনিয়ে যদি বুজি পায় আৰু যদি সিহঁতক যদি যিহেতু একো সা সুবিধা নাই লগ বন্ধু নোহাৱাই হৈ গৈছে। সেইকাৰণে যিকোনো নহয় কিবা নহয় কিবা এটা স্পৰ্টচত দিব লাগে, মানে কিবা নহয় কিবা খেলা ধূলা কৰা জেগা এটা দিব লাগে, যে স্কুলৰ পৰা আহি কিনে মানে ল'ৰা ছোৱালী বোৰে একো নকৰিলেও সেইখিনি দুই এঘন্টা সেই খিনি সময় পায়, সেইখিনি যদি নিজৰ মানে খেলা ধূলা কৰে, তেতিয়া নিজৰ শৰীৰতটো ভালে থাকিলে, আৰু লগতে নিজৰ মানে যোনটো মানসিক হেৰি হয় সেইটো ৰিফ্ৰেছহৈ থাকিলে মানে ভাল হৈ থাকিলে মেণ্টেল হেল্থটো। সেইকাৰণে ত' ক'ব গ'লে তোমাৰ মানে যদি মানে মানুহ বোৰে এইখিনি যদি ল'ৰা ছোৱালী বোৰে যদি সিখিনিও কৰে, সেইখিনও মানে বহুত ভাল হ'ব সিহঁতৰ কাৰণে ভাল হ'ব। লগতে তোমাৰ যদি কবাত যদি তোমাৰ কম্পিটিশ্যনত পাৰ্টিছিপেত কৰে তাতে যদি দুই এটা মেডেলো পায় বা মেডেল পোৱা নোপোৱা আজিকালি মানে তোমাৰ পুৰস্কাৰ পোৱাটো ডাঙৰ নহয় প্ৰতিযোগিতাত ভাগ লোৱাটো বেছি ডাঙৰ হয়। তাতে যদি ল'লে পেৰেন্টছ খিনিও মানে নিজৰ ল'ৰা ছোৱালীক লৈ গৌৰৱ অনুভৱ হেৰি কৰিব পাৰিব, আৰু লগতে সিহঁতৰো মনতটো ভালে থাকিলে হয়ে নহয় কোৱা তুমি? সেয়াই, আৰু মানে তুমি অ' তুমি যদি কোৱা মানে তেতিয়া, উ নাই স্কুল বিলাকে অলপ স্কুল বিলাকে অলপ মানে তোমাৰ তথাপিতো আজিকালি মানে অলপ মানে ৰাস্ত তো দিছে যে আজিকালি মানে সিহঁতৰ স্পৰ্টচক মানে অলপ প্ৰমোট কৰে। আৰু যদি প্ৰমোট কৰে আৰু কিছুমান মানে অভিভাৱক আছে।
নহয়, নহয়, নহয়। তোমাৰ কথাখিনি শুদ্ধ হয়। কিন্তু মোৰ মতে ক'ব গ'লে আজিকালি ক'ব গ'লে, তোমাৰ পেৰেণ্টছবিলাক মানে যোনবিলাক আমাৰ মাক দেউতাক থাকে তোমাৰ মাক দেউতাকেও আজিকালি মানে ল'ৰা ছোৱালীৰ প্ৰতি মানে ক'ব গ'লে বেছি মৰম আদৰ বেছি বাঢ়ি গৈছে। ৰ'দত ওলাব নিদিয়ে ক'লা পৰি যাব কিবা পৰি যাব, কিন্তু আচলতে কি হয়। তোমাৰ ক'ব গ'লে খেলা ধূলাটো ল'ৰা ছোৱালী জীৱনৰ আটাইতকৈ ডাঙৰ বস্তু। কাৰণ খেলা ধূলা যেতিয়া কৰি থাকিব তেতিয়া ক'ব গ'লে সিহঁতৰ মাইণ্ড টোও ষ্ট্ৰং হ'ব। সিহঁতৰ ভাগৰ যোনটো ক'ব গ'লে সেইটো দি তোমাৰ সিহঁতৰ গা গাটোও ভালে থাকিব, আৰু সিহঁতৰ ক'ব গ'লে ডাঙৰ দীঘল হোৱাতে সহায় কৰিব খেলা ধূলাই, খেলা ধূলা নকৰি কেনে আজিকালি সৰু সৰু ল'ৰা ছোৱাল ছোৱালী তোমাৰ ক'ব গ'লে এষ্টামা হয় বেমাৰত পৰে। খোৱা লোৱা কৰি কেনে মাক দেউতাকে খুৱাব ভালকে মৰমতে বহুত খুৱাব। কিন্তু আচলতে খোৱা লোৱাটো বেছি ডাঙৰ বস্তু নহয়, কিন্তু সেই খোৱা ল অকমান খাই কেনেও যে কি কয় মানে ক'ব গ'লে তোমাৰ মানে চব খিনি। কৰিব পাৰে সেইটো মানে বেলেন্স কৰিব লাগে আচল মোৰ মতে মানে বেলেন্স কৰি চলিব লাগে খোৱা লোৱাটো। এনি টাইম যে মায়েক দেউতাক হয় বুলি মৰমতে ইটো খা সিটো খা সেইটো খা খাই থাকিব সেইটো নহয়। আচলতে মায়েক দেউতাক। কে ল'ৰা ছোৱালীক কষ্ট কৰিবৰ কাৰণেও দিব লাগে। কষ্ট কৰাতো দেখা দে আজি। কালি দেখিব নোৱাৰা হৈছে মায়েক দেউতাকে কাৰণ কষ্ট কৰিলে লাইক। এনেকা লাগে যে ল'ৰা ছোৱালী ক'ব গ'লে মানে বেমাৰ হ'ব আজাৰ হ'ব কিন্তু আচলতে যদি ল'ৰা ছোৱালীক। কষ্ট কৰিব নিদিয়ে তেতিয়া হ'লে সিহঁতৰ শৰীৰটো কেনেকে ভাল থাকিব। সেই শৰীটো যদি আপুনি পেলাই থৈ দিয়ে সেই সৰু ল'ৰা ছোৱালী। জনীক কি কয় যদি পেলাই থৈ দিয়ে ক'ব গলে হঠাৎ মানে বেমাৰ আজাৰটো কিয় নধৰিব আপুনি। খোৱাই আছে ইমান আজিকালি খোৱা লোৱাটো ইমান তোমাৰ ভেজাল হৈছে তুমিও জানা।
সেইটোয়ে সেইটোয়ে নাই নাই নিজৰ মানে শৰীৰটো ভালে ৰাখিবলৈ কিন্তু। কৰিব লাগিব অকল বাচ্ছাবোৰে নহয় যদি আজিকালি যদি। বয়সীয়াল লোকে মানে দেখো বাৰু ৰাতিপুৱা মৰ্নিং ৱাৰ্ক বা ইভিনিং ৱাৰ্কত যায়। আৰু নহয় এই যোনখিনি মিডিলএজ মানে যোনটো তোমাৰ মধ্য শ্ৰেণীৰ। মানুহ আছে মধ্য। মধ্য যোনখিনি হয় সেইখিনিও যদি নিজৰ ধ্যান দিয়ে সেইবোৰত। নিজৰ যদি শৰীৰটো ভালে ৰাখে তেতিয়া মানুহৰ বেমাৰ আজাৰ খিনি কম হ'ব বাকী একো নাই দিয়াচোন বা। এই বেমাৰ আজাৰৰ পৰা আজিকালি মুক্ত হৈ থকাটো চবতছে ডাঙৰ কথা ন হয় নে নহয়। কোৱা আৰু বাকীতো বাৰু চব ঠিকে আছে উম তাকে যদি মানুহ বোৰে যদি এনে। কে ভালে কৌশলে মানে ভালকে যদি থাকিব খোজে নিজৰ শৰীৰটোৰ ওপৰত মানে ধ্য।
এ সেইটোৱে সেইটোৱে ধ্যান দিয়া উচিত আৰু সেইখিনিয়ে আৰু ঠিক আছে হ'ব দিয়া তেতিয়াহ'লে।
ঠিক আছে দিয়া অ'হ।